হেল্ল'।
অ', কি কৰি আছা?
অ', এইয়া এই ভাত-পানী খাই আজৰি হৈ আহিছোঁ।
দূৰত ল'বাচোন। মইও ভাত-পানী খালোঁ, আজৰি হলোঁ।
অ', অ'।
লৈ পেলাই এই ভাত খাই লগতে নুশুও যে, অকণ মান হেৰি হ'ব লাগে, তাকে বোলোঁ ফোন এটাকে কৰি লওঁ।
অ', অ', ভালেই কৰিলে। বাকী ভালেই নহয় ন?
আছোঁ আৰু দিয়ক, আপোনাৰ?
অ', মোৰো ভালেই আৰু এতিয়া।
অ', অ', আপোনাৰ মাঁ আছে নহয় ন?
অ', আছে, আছে মা আছে।
মা শুলে।
অ', মা শুলে।
মা শুলে নে বোলোঁ? আপুনি লাকি জীয়াৰী দেই। হেঃ হেঃ। আপুনি লাকি জীয়াৰী বোলোঁ।
অ', লাকি জীয়াৰী, অ'।
অ', এইচোন তেনেকে মাক ওচৰত পাবলৈ ভাগ্য লাগিব।
অ', সেইটো হয়, এতিয়া মানে উ'ম, কি হয় মা ইয়াত থকাৰ কাৰণে মানে, কিছুমানে মানে সুধেহে, 'মা আছে নে গ'ল? ' মই বোলো কিয়নো সুধিব লাগে, থাকিলে যেনিবা জীয়েকৰ ঘৰত
অ', নহয় আপোনাৰ মা আপুনিও লাকী। কি আপোনাৰ মাকো লাগে, হয় নাই? এতিয়া আ-আপোনাৰ আপোনাৰ শুশ্ৰূষাখিনি পাইছে আপোনাৰ মাকে আৰু আপুনি মাকক বা ওচৰতে পাইছে।
অ', মা
এইবিলাক মানে, হেঃ হেঃ অ দুইগৰাকীয়ে লাকী।
হয় হয়, দিয়ক। তাকেহে, ভগৱানে এফালে নিদিলে, এফালে দিয়ে আৰু।
অ', হয় দিয়ক, সেই তেনেকেই সান্তনা লভিব লাগিব ন'। মানুহক অ' দহোতা- দহোতা আঙুলিয়ে সমান নহয়, হয় নাই? এতিয়া চব ফালে সুখ বিচাৰিলে, আপুনি দুখটো বুজিয়ে নাপাবচোন।
উম, উম।
সেই তেনেকা। এতিয়া ম মোৰ মাৰ ওচৰতে, যদিনো মই তেনেকে এতিয়া যাবলৈ নোৱাৰোঁ। আজি এতিয়া তাত গোপিনী নাম আছিল। গাটো বেয়া লাগিল বুলি নগ'লো তালে। এ হে- মায়ে তাৰপিছ ত নিজে ফোন কৰিছে মোলে আহি তই নামলে নাহি লি। মই বোলো মোৰ গাটো ভাল নহয়, কাৰণে নগ'লো।
অ', তাকে। উম, সেইয়া আৰু দেউতাক উম, মানে এ- দেউতা বেছি হেৰি লগত- মানে ছোৱালীৰ লগত- ছোৱালীবিলাকৰ লগত দেউ তাকবিলাক বেছি হেৰি হয় ন'। কিন্তু সেয়া হেৰি এ মানে দেউতাক তেনেকে পালো বাৰু, অলপ দেউতাকো শুশ্ৰুষা কৰিব পালো। কিন্তু হ'লেও মানে দেউতা- সেইটোৱে আৰু, যিমান যি হ'লেও ধৰক মিছ কৰোঁ আৰু। বেয়া লাগে উম, তাকে।
আমি আম- আমাৰ দেউতাও এতিয়া আমাক গালিও পা হেৰিও কৰে। এতিয়াও দেউতাক মাজে সময় মিছ কৰোঁ। গ'লে মানে হেৰি লাগে। দেউতাই- দেউতাৰ মানে কিছুমান কথা হেৰি কৰিছিলে আগতে, মই- মই মানে মোৰ ওপৰৰ বাজনীত কে মোক ডাঙৰ ডাঙৰ দেখি। তাৰ পিছত বাক মানে সৰু সৰু দেখি। তাৰপিছত মই বাতকে আগতে বিয়া হ'ম বুলি পেলাই দেউতাই তুলনি হম বুলি প দেউতাই হেৰি কৰি থাকে, চিন্তা কৰে। তাৰ পিছত আকৌ দেউতাই মোক লৈ গৌৰৱ কৰিছিলে দেই। ববী গিৰিয়েকে যদি তাইক মানে যা- যালৈকে নিদিলেও, তাই নিজে সেই কৰিব পাৰিব আৰু।
হঁ-হঁ-হঁ অ'।
অ
অ'।
সেই তেনেকা নিচিনাই। সেই দে- দেউতাই মানে তেনেকে মোক লৈ গৌৰৱ কৰিছিলে। সেইটো কাৰণে মানে ভাল- ভাল লাগে আৰু ন', কেতিয়াবা সে তেনেকুৱা এইবিলাক মনত পৰে। সেই তেনেকুৱা মানে।
কাম-বনত এক্সপাৰ্ট আছিলে যে সেইটো কাৰণে চাগে অ'।
অ' সেই ভাল অ' সেই ফালৰ পৰা মানে দেউতাই গৌৰৱ কৰে, মানে মই যেনেকুৱা হেৰিয়ে নাপাওঁ আৰু, খাব পাৰিম আৰু এসাঁজ। এতিয়া সেইবিলাক কথালে মনত পৰে মানে দেউতা আকৌ কোনোবাই কিবাকিবি খাবলৈ, তামোল-চামোল খাবলৈ দিলে নাখাও দেউতালৈ লৈ আহোঁ, দেউতাই সে- সে- সেইটো এটা গৌৰৱ কৰে। সেই তেনেকুৱা আৰু, উম। তাৰমানে বেছি ছোৱালীয়ে আছিলো যদিনো দেউতাই মৰম নকৰাকে নাছিলে আৰু।
অ', অ', আপোনালোকৰ বাই-ভনী কেইবাজনীও ন'?
অ' সাতজনী, হঁ-হঁ, সাতজনী, দাদা এজনৰ
মই এ-এজনীয়ে একমাত্ৰ, ভাইটি আছে আৰু উম।
সাত ভাগ হৈছিলে হয়, সাত ভাগ হোৱাৰ তেওঁতো নামি মৰমত আমি প্ৰণালী পোৱা নাছিলোঁ।
নহয় সেইটো আৰু যিমান হ'লেও চব মাক বাপেকৰ মৰমটো সমানেই হ'ব চা চব ল'ৰা ছোৱালী উম।
তাই তেনেকুৱা নিচিনা সেইকাৰণে চ' মানে ইক বহুত মিচ কৰোঁ, কিবাকিবি হেৰি হ'লে।
অ' এতিয়া আপোনালোকৰ বাই ভনীবোৰ থাকিলে মানে ভালোঁ, এতিয়া ধৰক পতককে মানে লগৰ নিচিনায়ো হয় আৰু বিপদে আপদে ইজনী সিজনী
অ' অ' সেই মাজতে গোটেই কেইজনী লগ হ'লোঁ, লগ হৈ পালে সেয়া পাৰ্টি বাইয়েকৰ ঘৰতে পাৰ্টি এৰেঞ্জ কৰিলোঁ কৰি লৈ পেলাই গোটেই আশিটা ল'ৰা ছোৱালী গোট কিমান ভাল, ভাল লাগিছ
অ' অ' হয়, হয়, আগৰ মানুহবিলাকৰ সেইটোৱে ফূৰ্তি মানে কি হয় উম বহুত থাকে ন' যেতিয়া গোট, গোট খাই। বিয়া বাৰু হৈ যোৱাৰ পিছতো মানে যেতিয়া চবেই গোট খাই তেতিয়া একেবাৰে ঘৰ উৰি থাক কে আৰু হাঁহি কেইদিন ঢালি, তাকে।
ভিন্দয়ে আমাক লৈ গৌৰৱ কৰি গ'ল, তাৰমানে প্ৰথম বাইদেউক বিয়া পাতিবলৈ লওঁতে বাইদেৱে বা চবে কয় আউ তহঁতৰ খুল খালি থাকা বিয়া পাতিবি তাৰপা ভিন্দোয়ে, অ' মানে উম যিমানে যি নহয় গৌৰৱ কৰিছিল, কৰিছিল যদিনো তাৰমানে তেওঁৰ ভয় এটা আছিল আউ। কিন্তু বিয়া পাতাৰ পাছত তাৰমানে ভিনদহত আহিলে আমি দৌৰি গৈ পেলাই যে আগবঢ়াই আনো বা বেগটো লওঁ গৈ। তেনেকুৱা সেই তাৰমানে ভিন্দ সেইটোক লৈয়ে গৌৰৱ। মানে পাইছে যেতিয়া ভাগিনজনী বিয়া হৈছে। এ ভাগিনজনী বিয়া হওঁতে আমি গোটেই খোপাই যে আগুৰি ধৰিছোঁ গৈ। ভিন্দ সেইটোক লৈ ইমান গৌৰৱ মোৰ। খুল খালিহঁত এনেকুৱা ক্ষেত্ৰতে খুল খালি বেছি লাগে, হেন তেন কৰিয়ে মান হেৰি লাগি যায় আৰু। সেই সেইবিলাক গৌৰৱবিলাক অলপ মনত পৰে বাহ সৰু ভাগিনটো বিয়া হওঁতে ভিন্দই সেইটোক লৈ মিছ কৰিছে। এ ভিন্দো থাকা হেতেন এ তেনেকেই কৈ থাকিলে হয়, সেয়া।
সেইটোৱে বাই-ভনী বেচি থাকিলে বিপদে আপদে সহায় হয়, তাকে আৰু আজি-আজিকালিতো আৰু নাইয়ে মানুহৰ চবৰে ল'ৰা ছোৱালী
উম, উম কমেই হয়, এ আগৰ জেনেৰেচনটো যিমান মানে ল'ৰা ছোৱালী এতিয়াতো নহয় ন' এতিয়া দুটা কিছুমানে যে এটা-এটাতে সামৰণি হয়, এ মোৰ মত কিন্তু, এ লগ এটা লাগে খেলিবলৈ কৰিবলৈয়ু লগ এটা
লাগে, লাগে, লাগে নহয় পিছলৈয়ো বিপদে আপদে মাত দিবলে ইটোৱে সিটোৰ ঘৰলে যাবলে, লাগে, লাগে। আমি এতিয়া সেই মাহীত পেহীৰ ল'ৰা ছোৱালীবোৰৰ লগতে আৰু মানে তেনেকে বাই ভনীৰ নিচিনা সম্পৰ্কটো আছে আৰু যদিও একেবাৰে নহয়। যদিয়ো মানে, তেনেকে ধৰক উম হেৰি মোৰ পেহী ছোৱালী এজনী তাইয়ো এজনীয়ে মইয়ো এজনীয়ে আমি দুইজনীয়ে মানে বাই এক কে মানে বাই ভনীৰ নিচিনা আৰু। সেই আহিবই মানে বছৰত এবাৰ মানে হ'লেও। থকাকে মানে এৰাতি হ'লেও থাকে থাকাকে নাহিলে তাই ভালেই নালাগে বোলে।
আৰু আগতে আগতে। গৰম বন্ধত আহিলে বেছিকে মামাহঁতৰ ঘৰখন বেছি হেৰি হয় ন। মামাহঁতৰ ঘৰখনলৈ যাম বুলিয়ে সেইটোয়ে এটা ফূৰ্তি আৰু। আমাৰ আকৌ মামা এজন আছে। আমাৰ মামীহঁতে আকৌ ভাগিন ভুগিনা বহুত বিচাৰিছিলে দেই আমাৰ মামাহঁতে। ভাগিন চৌবিশটা আছিলে চৌবিশটা সেই আমি ভাবিছো। মৰম চেনেহ নাপাম বুলি। কিন্তু গৰম বন্ধ দিয়াৰ লগে লগে মামাই লৈ যাবহি আৰু মামীহঁতে পঠাই দিব আৰু। গৰম বন্ধৰ মাহটো তাতে কটাই আহো আহি লৈ পেলাই মানে। হেৰি কৰো মা মামীহঁতেও তাৰমানে। আমাক হেৰি কৰা নাছিলে দে অৱহেলা কৰা নাছিলে।
অ অ উম উম এ আগৰ মানুহ। ৰ মানে যেনেকুৱা মৰম চেনেহ আছিলে আজিকালি তেনেকুৱা নাই আগৰ মানুহৰ হেৰিটো বেলেগ আছিলে মানে।
উম। আৰু আগতে মানুহে তাৰমানে এটা এটা শালি চিজনটো বা হেৰি চিজনটো। গৈ পেলাই মানে মিতিৰ বিচাৰিছিলে হয় নে এতিয়া এতিয়া তাৰমানে মি। সেই হিচাপে ইনকামৰ হেৰিত বেছি লাগি গ'ল মানুহবিলাক।
অ আৰু এতিয়া আপোনাৰ বে। ক'ৰবাত এনে বেলেগে নিজে ফুৰিবলৈ যায় ক'বলৈ যায় মানুহৰ ঘৰত যোৱা মেলা থকা সেইটো কমি গ'ল এ।
কমি গ'ল এতিয়া তাতে আৰু তাতে কি হ'ল জানানে চবৰে চাৰি চকা হ'ল। চাৰি চকা হোৱাৰ লগে লগে তাৰমানে দিন দিয়াকে মানে আহিব বাৰে তেতিয়াতো তেনেকোৱা নাই আও। আপুনি লাইন বাছত গ'ল গৈ লৈ চাই। তেনেকে থাকিলে কৰিলে সেই একেবাৰতে মাৰিলে আহিলে আও। এতিয়া এ এদিনতে নহয়গে। এ হে হে সেইটো তাৰমানে বিজ্ঞান। সন্মতৰ যুগ যে সঁচাকে তাৰমানে বহুত অসুবিধা কৰি দিলে আও।
সেইটোৱে সময়ৰ লগে লগে সলনি হবই বাৰু সেইবোৰতো আৰু নিয়মেই আৰু।
আগতে তাৰমানে আপুনি গৈ পেলাইহে খবৰটো। পায়গে হয় নাই ফোন ফোনৰ হেৰি নাছিলে এতিয়া ফোনৰ যুগতে আপুনি। তাৰপৰা ভাল বেয়া ফোনৰ যুগতে পাই আছে। উম খবৰটো লৈ আছে উম এহে হে অ চাইছোঁ। চব কৰিব পাৰি হে সেয়াই আৰু। তাৰমানে অ উম সঁচাকে ভাবিলে। কিবা নিচিনা লাগি যায় ন?
অ আচৰিত লাগে অ তাকে আজি তাকে মই ইহঁতক কৈ আছো। আগতে বোলো ইমান আগতে মানে এই কিবা ভাত পানী খুৱালে মই বোলো আগতে বেছি ভাত খালেও একো নহয় বোলোঁ। ইমান দূৰ আমি তিনি কিলোমিটাৰ ৰাস্তাত খোজকাঢ়ি খোজকাঢ়ি স্কুল যাওঁ এতিয়া। এতিয়া বোলো আহ আজিকালি বোলো তেনেকে আগতে যি এগাল এগাল ভাত খাওঁ এতিয়াতো আৰু তেনেকে। খাবই নোৱাৰো।
অ এতিয়া এতিয়া নোৱাৰে আকৌ এতিয়া। তাৰছতে আমি খোৱা ভাতৰ সমান যে উম উম। সেয়া তাৰমানে এতিয়া ল'ৰা-ছোৱালীয়ে পতাহ আগৰ চিনি নাপায় বুজি নাপায় ন তেনেকোৱা আমি আগতেটো চব বিলাকেই কৰিছিলোঁ।
অ'এতিয়া তহঁতে পোৱাই নাই যে, এতিয়া পালেহে এতিয়া সময়তো বেলেগ তেতিয়া সময়তোও বেলেগ আছিলে।
নহয়, আগতে আমি ৰেষ্ট কিমান পাইছিলোঁ। এতিয়া জানো পাই, এতিয়া পৰীক্ষা দিয়ে হয় কম্পিটাতে হেৰি হেৰি ল'লেগে নহয় বেলেগতে মানে কোনোটোত ফ্ৰী নাথাকে ন
অ অ এতিয়াও আকৌ হেৰি গৰম বন্ধ মানে দিলেও, প্ৰজেক্ট থাকে কিবা থাকে সেইবোৰ তাহাত ধৰ আধা দিন তেনেকেই যায়্
তেনেকেই যায়। কিতাপবিলাকো কিমান বেছি হ'ল ন আগতে তাৰমানে নিৰ্দিষ্ট কিতাপকেইখনমান থাকে আৰু সেইখিনি পঢ়ি পৰীক্ষা দিলো আৰু আজৰি এহে হে
বাৰু, ঠিকে আছে বাৰু দিয়ক কথা পাতি ভাল লাগিলে। অ' আকৌ কথা পাতিম অহ অহ অ অহ বাৰু বাৰু হ'ব দিয়ক উ অ হ'ব ৰাখিছোঁ